হেল্ল',
অ', কি কৰিছা?
এইয়া আছো এনেই, তুমি কি কৰিছা?
এইয়া কি কৰিবা আৰু এনেই অকনমান ৰুটি চুটি খালো খাই আহি পেলাই বহ
অ', ইমান দেৰি যে ৰুটি খোৱা?
আজি দেৰি হৈ গল ৰুটিও নহয় মানে মায়েহে ৰুটি খাই ছে মই অটছ খালো তোমাৰ অটছৰ খিচিৰি বনাই পেলাই খাই দিলো। তাৰ পৰা খাই দি এতিয়া বোলো ভাত নাখাও আৰু তেনেকেহে বহি আছোহি।
অ', অ', বাকী হেৰি আমাৰো সেই ৰাতিপুৱা অকমান আজি খোৱা দেৰি হলেও তোমাৰ ৰাতিপুৱা ৰুটি আগতেও ৰুটি খাওঁ এনেই কিন্তু আজি তোমাৰ সেই ৰুটি নাখালো আজি হেৰি খালো তোমাৰ এই জলপান আছিলে।
অ', অ',
জলপান মানে তোমাৰ সেই কোমল চাউল।
অ',
কোমল চাউল মই মানে বহুত দিন খাবলৈ মন গৈ আছে তাৰপা পৰা আজি খাওঁ ৰ।
অ',
তাৰপা সেই কোমল চাউল গাখীৰ এনেকে খালো আৰু
উম, উম, উম,
তাৰপা তোমাৰ এ ভাত তেনেহ'লে নোখোৱা এতিয়া।
নাই, নাই, আজি ভাত নেখাওঁ, অতছ খাই দিলো যে।
বুজিছোঁ অ',
হে যেনিবা
বাকী, হেৰি, মাৰি কিবা মিটিং এখন আছে। গাঁৱতে ওচৰতে তালৈ গৈছে, আৰু তোমাৰ সেই দেউতা আছে এনে।
অ', তাকে।
আজি তোমালোকৰ মায়ে কি কৰিছে?
মাহে আছে তোমাৰ ম'বাইল চাই আছে নেকি? তাৰপিছতে মইহে অকনমান বহিছো। হেৰি যেনিবা দেউতা গৰু গ'ল দেই, এইকেইদিন গৰম দি দি আজি অকনমান বতৰটো ঠাণ্ডা পৰিছে।
উম, আজি অকমান ঠাণ্ডা, মানে ৰ'দটো আছে যদি মানে ইমান এটা গৰম নাই আৰু।
নাই, নাই তাক কে আজি তোমাৰ এই ৰ'দ, আমাৰ পিছেই ৰ'দেই ওলোৱা নাই আজি গম পোৱা নে?
মানে ৰ'দ মানে, তেনেকে ৰ'দ এনেই যেনেকে, ৰ'দটো ওলাই তোমাৰ একেবাৰে হেৰিকে, এতিয়া তোমাৰ আজি সেইটো ৰ'দ নাই, মানে তোমাৰ সেই হ'লেও অকণমান গৰম এটা আছে আৰু ইমানো নাই গৰম। আৰু মানে মেইন কথা আকাশত মানে গোটেই ডাৱৰ ডাৱৰীয়া হৈ আছে।
অ', তাকেহে আজি একেবাৰে নাই। তোমাৰ সেই আমাৰ এইফালে আজি একদমেই নাই তোমাৰ ভাল লাগিছে মানে কি এনেকে ব তাহঁতৰ মাৰি আছে যে।
উম, সৌ অকণ অকণকে বতাহমাৰি আছে ফিৰ ফিৰাই।
কেইদিন ইমান গৰম দিলে, এনেকে যে মানুহৰ বৰ কষ্ট পালে দেই। সেইটো একে লেঠাৰিয়ে দি আছিলে ন।
উম উম আৰু বৰষুণ তোমাৰ দিলে যদি, যদিও ইমান হেৰি বৰষুণ দিয়া নাই মানে এনেই নিয়মটোহে কৰিলে।
উম, হয়, হয় তাৰপিছতে বাক কি হেৰি এইটো কি বুলি কয়, খোৱা বোৱা এতিয়া ভাত পানী আজি নিৰামিষ নেকি?
ভাত আজি নিৰামিষে আও তাকো বায়ে ভাত ৰান্ধি থৈ গৈছে। এতিয়া আহি পেলাই দিবহি আৰু।
অ কবাত গৈছে মা?
অ এই মিটিং আছে বুলি
অহ, অ মিটিং আছে অ-অ-অ। তাকেহে আজি, অ, আজি মঙ্গলবাৰ ন।
উম, উম।
তাকেহে, অ আমাৰ বৰষুণ আহিলেই হ'লে।
বৰষুণ দিছে নেকি?
বৰষুণ আহিলেই
অ, আমাৰ এইফালে নাই বাৰু।
আমাৰ সেই কিন, কিন, কিন, কিন কে আহিলে। কাপোৰ দুটামান ধুই পেলাই মেলি দিলো এতিয়া কিন, কিন, কিন, কিন কে বৰষুণ আহিছেই।
বুজিছো অ।
তোমালোকৰ সেই আগফালে যে, আছিলে জামু গছজোপা কাটিলা নেকি?
আগফালে থকাজোপা অ কাটা হ'ল নহয় তোমাৰ এই মাজতে হেৰি কি কয় তোমাৰ এই ওচৰতে নাৰিকল গছজোপা আছিলে তাৰপা সেই নাৰিকলজোপা এবাৰ এই বতাহ ধুমুহাত নাৰিকলজোপা পৰিলে
অ অ
মানে তোমাৰ পচি আছিলে নাৰিকলজোপা গুৰিটো অলপ তাৰ এনেই সচৰাচৰ নাৰিকল বাগৰি নপ
নপৰে অ
তোমাৰ সেইটো ভাঙি পৰিলে মানে ভাঙি গছজোপাত পৰিলে তাৰপৰা সেই সৰুতেই মানে গছজোপা অলপ হেৰি হৈ গ'ল
অ অ অ
তিভি লোৱা হ'ল
এ হয় হয় আমাৰ আমাৰে কি হ'ল জানে তোমাৰ এই তামোল গছতে এনেকে মানে উম তোমাৰ কাঠ কাঠৰ নিচিনা মানে ডাঙৰ গছৰ মানে খুটিবুৰ যে হেৰিবিলাক থাকে তেনেকুৱা এডালতে এনেকে মাটি ম দি লেপ দি পেলাই তোমাৰ মানে সেই তামোল গছজোপাতে কপৌ ফুল আৰু ভাটৌ ফুল এনেকে লগাই থোৱা আছিল তাৰ পিছত পৰহি ইমানেই বতাহ কালি কালি কালি ইমানেই বতাহ মাৰিলে তোমাৰ ভাগি সৰি পৰিলে নহয় আজি আকৌ মায়ে নতুন কে সেই তোমাৰ তামোলগছ জোপাত এনেকে কিবা কিবি দি পেলাই মাটি লেপট চেপ দি বান্ধি থৈয় আহিছে বৰ বেয়া লাগে অ বস্তুবোৰ তেনেকে মানে ধ্বংস হৈ গলে কিন্তু এক প্ৰকাৰে বতাহজাক দিয়াৰ পৰা শান্তিও হৈছে দিয়া অকনমান গা বোৰ মানুহবোৰৰ মানে ভাল লগা হৈছে আজি কালিযে তুমাৰ ওলাই গৈছিলো সেই টাউনত তোমাৰ মানুহ বোৰ দেখিছো সেই সৰু সৰুকে যে বস্তু অলপ অলপ লৈ পেলাই থাকে তুমাৰ সেই বৰ্তা এজন দেখিছো জামু কেইটামান লৈ আছ জামু মানে গোটেই ভেৰ ভেৰিয়া দিলে সেইকেইটা জামুনো কোনে কিনি আনি খাব বাৰু কোৱাচোন
উম উম
এতিয়া মানে মানুহবোৰৰ বৰ শাস্তি হৈছে, এতিয়া মানুহবোৰ তোমাৰ বস্তুোৰ বিক্ৰী নাযায় নহয় তেনেকে হলে।
মজা অ',
কৰ টুকৰ কে বস্তু কে সেই বস্তুবোৰ বিক্ৰীও নহয়, এ মানে বেয়া গাহৈছে দে দেখি দেখি
এ তোমাৰ হেৰি এইটো কি কয় এই সিদিনাখন তোমাৰ উম, মানে তোমাৰ প্ৰথম মানে এই ৰ'দটোৰ মাজতে সিদিনাখন প্ৰথম বৰষুণ দিছিলে তাত সিদিনাখন অলপ বতাহটো জোৰেই মাৰিলে। তাৰপৰা সেই বতাহত আমাৰ ইয়াতো এই কিবাকিবি হ'ল। কিন্ত ইমান জোৰত মৰা নাছিলে কিন্তু এই পিছফালৰ তোমাৰ আমাৰ এই টিঙৰ মানে চালি এখন দিয়া আছিলে, হয় এখন পুৰণাও হৈছিলে বাৰু
গম পাইছো অ',
তেওঁ অলপ মানে হেৰি টিং খিনি অকণমান হেৰি কৰি দিলে মানে হেৰি দুখনমান দিন তোমাৰ উঠাই পঠালে। মানে পেলালে তাৰপা আকৌ সেইখিনি ঠিক কৰিবলৈ আছে এই কালি সময় নহ'লে আজি চাওঁ পিছবেলা এইটো কৰি দিব লাগিব। নহলে তোমাৰ এতিয়া কম বোৰ মানে বৰষুণটো ইমান ভালকে অহা নাই কাৰণেহে জোৰে বৰষুণ আহিলে দি দে হ'ব আৰু তলতে মানে সেই ধান চান অলপো আছে।
উম, উম, গম পাইছো।
এতিয়া তোমাৰ ধান চান খিনি নহলে আকৌ বৰষুণ হলেও ধান খিনি তিৰপাল দি পেলাই এনেকে ধাকি থৈছো আৰু।
অ', অ', অ',
আকৌ মানে অ, বৰষুণতটো আকৌ বেছিকে আহিলে দিগদাৰ হব কাৰণে আজি আবেলি টিঙৰ চালিখন আকৌ ঠিক কৰি দিব লাগিব তাকে সেই আ, দেউতাক কৈছে বোলো বলকচোন বোলো সেই বাঁহ দুডালমান কাটোগে। আৰু তাতে আকৌ আজি মংগলবাৰ হ'ল নহয় মংগল মঙলবাৰে বাঁহ কাটিব নাপায়, সেইকাৰণে এতিয়া কাটি থোৱা আগৰ শুকান বাঁহ আছে। সেইখিনিয়ে যদি হয় তেনেহলে দিব পাৰিবা নহলে কাইলৈ দিব লাগিব আৰু।
তাকে তাকে আজি মন্দিৰলৈ যাবা নাই?
মন্দিৰলে এ নাই নো আজি যোৱা নহ'ল আজি ঘৰতে সেৱা চেৱা কৰিলোঁ আৰু।
পাঁচবেলা
হাঁ, হাঁ, হাঁ?
পাঁছবেলা যাবা নে কি?
পাঁছবেলা যোৱা নহয়, গ'লে সেই আগবেলা ৰাতিপুৱাই গাপা ধুইয়ে যোৱা হয়।
তাকে মোৰ সেই আজি যোৱা নহয় মোৰ আজি মানে কেসপ্তাহ মান তোমাৰ আজি কেইমাহ মান মানে ভালকে মানে কি হ'ল মাজতে তোমাৰ মই ফোমে আৰু মংগলে মানে মই ব্ৰত কৰো সোমে ব্ৰত আৰু মঙগলে হনুমানৰ ব্ৰত, তাৰ পৰা কি হ'ল তোমাৰ সেই মাজতে আমাৰ অসুখ বিসুখো হ'ল, তাৰপৰা ডক্তৰে ক'লে বোলে ফাৰ্ষ্টিংটো তুমি এৰি দিয়া, তোমি ব্ৰত নকৰিবা ব্ৰত কৰিলে তোমাৰ বোলে দুৰ্বল হৈ যাবা। তাৰ পিছত তোমাৰ সেইবোৰ কৰি লও তোমাৰ লাহেকে কমি গ'ল তাৰপিছত মন্দিৰলৈ যোৱা হয় কিন্তু ৰদটো যিটো দিছে, তোমাৰ চালিচা পঢ়িবলৈ মানে যাবৈ লৈকে হোৱা
উম, উম।
হেল্ল?
শুনিছো, শুনিছো, কোৱা। শুনি আছো কোৱা?
তাৰপা সেইটো কাৰণে যোৱা হোৱা নাই আৰু তাকে আজিও তোমাৰ সেই আলহী আহিব। আজিও তেনেকে। আজি তোমাৰ সেই মামাহঁতৰৰ ঘৰ আহিব মানে ছোৱালীজনীক থবলৈ আহিব। সেই তাইও পৰীক্ষা শেষ হল তাৰ পৰা আহো, আহো উৎপাত লগাই আছে। যোৱাবাৰৰ পৰা যোৱাবাৰো তেনেকে সেই ঠাণ্ডা বন্ধত। দিলে তেতিয়াও আহিব নাপালে বেচি। তাৰ পিছত এতিয়া গৰমৰ বন্ধ পৰীক্ষা শেষ হ'ল এতিয়াকে আহিব লাগে আমাৰ ঘৰলৈ। তাৰাপা এতিয়া তাকে আহিব যেনিবা।
উম, উম, সিলাদি ঘৰ গৰম হৈ থাকিব।
তাকে সে তোমাৰ। মানে কি হয় আমি সে মানুহো এইকেইটাহে
উম, উম, ভাল লাগে, ভাল লাগে অ, মানুহো তোমাৰ ঘৰলৈ মানুহ, মানুহৰ ঘৰলৈ মানুহ আহিলে এনেও ভালেই লাগে।
সেইটোৱে, সেইটোৱে মানে কি হয় এনেই তোমাৰ ধৰি লোৱা মানুহৰ আমাৰ ঘৰত বিশেষকে আমাৰ মানুহ এইকেইটাহে। আৰু তেনেকুৱা মানে মানুহ আলহী, দুলহী আহিলে বৰ ভাল লাগে আৰু।
ভাল লাগে, মানে তোমাৰ, সেই হেৰি আলহী এনেকে মাজে, মাজে আহিও থাকিব লাগে। তেতিয়া মানে ধৰা ভাল লাগি থ, মাজতে সেই আমাৰো এনেই পৰিয়ালৰ আমাৰ মানুহত ধেৰ আমাৰ মানে খুৰা বতাহত তাৰ পৰা দাদা, বাহহত ধেৰ আছে মানে। কিবা এটা ধৰা সকাম অনুষ্ঠান কিবা এটা হ'লেহে অলপ
লগ পোৱা যায় তাকে।
মাজতে সিদিনাখন সেই, ভৰ্তাৰ ল'ৰাটোৰ মানে লগন দজনী আছিলে।
অ', অ'।
তেতিয়া মানুহখিনি চব আহিছিল, তেতিয়াই লগ পালোঁ আৰু চবকে, আৰু তেনেকে লগ পালে ধৰা ভালো লাগে, গোটেইখিনি যেতিয়া লগ হয়। আমাৰ যে আমাক, আমাক। ঘৰৰ গোটেইখিনি মানুহ যদি লগ হৈ যায় নহয়, যিমান আছে, এ এখন বিয়া ঘৰ মানে আমাৰ গোটেই মানুহ ঘৰ, ঘৰৰ মানুহখিনিয়ে ভৰি থাকিব।
এ, হয়, দেই আমাৰো এতিয়া আমাৰ দেউতাহঁতৰ পৰিয়ালটোও তেনেকুৱা আমাৰ মাহঁতৰ পৰিয়ালটো তেনেকুৱা এতিয়া সেইদিনাখন মাহি লৰাটো লগুনজনী।
তোমাৰ এনেকুৱা হৈছে, তাহাঁতৰ মানে আমাৰ মহাৰ ফেমিলিতকেও আমাৰ মাহী ফেমিলি বেছি মানে আমাৰ মাহঁতৰ যেতিয়া গোটেই বাই, ভনী গাল গোট খাই গৈছে। কে, মানে মই তোমাক ক'লো নহয়, গোটেই বাই-ভনীবোৰ গোট খালে জানাই কেনেকুৱা হয়, আ। গোটেই কাউৰী বাহত যে জুই দিলে যেনেকুৱা হুলস্থুল, একদম মানে মই তোমাক কৈছো নহয় সেইটো গতিত হুলস্থুল আৰু।
বুজিছো, বুজিছো হেৰি। এই তেনেকুৱাতে ভাল লাগে। তোমাৰ আৰু এনেও ধৰা আজিকালি চব নিজৰ লগতে ব্য স্ত মানুহৰ মানে লগ, লগ দুতো তোমাৰ সেই কিবা এটা অনুষ্ঠান ঘৰত কিবা এটা অনু ষ্ঠান হলেহে পোৱা যায় লগ। গতিকে আমিও সেই তেনেকুৱা অনুষ্ঠানটো হ'লে ধৰা লগ পোৱা যায় চ চবকে, ধৰা কাবাৰ বিয়া-চিয়া হ'লে লগ পোৱা যায়। বা ককা আ তাহতৰ এনেকুৱা, এ, শ্ৰাদ্ধ পাতি শ্ৰাদ্ধ হে চিঠি-টিঠি পাতিলে লগ পাওঁ, বাকী এনেই লগ পোৱা না ৰা এনেই কেতিয়াবা ধৰা বিহুৱে চিহুয়ে কেতিয়াবা আহে আৰু, কিন্তু বিয়াত আৰু লগ পাওঁৱে আৰু বিয়াত।
তাকে, তাকে। তাৰপিছতে বাকী, ঠিক আছে ঠিক আছে দিয়া হ'ব।
পালেহি নেকি ভাত মাতি
অ' ঠিক আছে ঠিক আছে যোৱা।
দিয়া ঠিক আছে অ' হ'ব।